অ
আহ কি কৰি আছে বাৰু?
উম অকমান হেৰি কৰি আছিলোব গানৰ প্ৰেক্টিচ কৰি আছিলো।
অ গান গাই চাগে আপুনি ন?
অ গান গাই ভাল পাও মানে সংগীতৰ লগত অকমান জড়িতই দিয়ক। নিজে নিলিখো বাৰু এনে গান চান গাই ভাল পাওঁ।
অ মাজতে মই এই শুনিছোঁ বাৰু।
আহ মই হোৱাটছপত দিছিলো চাগে তাৰ পৰা শুনিছে নেকি? আহ তেনেকে অলপমান গাই থাকো আৰু মই এনে সৰু গানটো শিকিছো সৰুতে এয়া মোৰ ক্লাছ চতুৰ্থ শ্ৰেনি মানৰ পৰাই শিকিছো দিয়ক। হয় মই মানে গুৱাহাটী নাছিলো যে অকমান বাহিৰত আছিলো সৰু পৰা তাতে ডাঙৰ হ'লো। অ আগত
টা বাহিৰত আছিল আৰু এতিয়া এয়াটে আহিছে।
অ তাতে মানে সংগীতৰ শিক্ষাত টো সম্পূৰ্ণ কৰিহে গুৱাহাটীলে আহিলো।
অ এতিয়াও চলি আছে আৰু চৰ্চাটো?
অ চৰ্চাতটো পৰি আছে ছো আৰু তেনেকে ইমান এটা হেৰি পোৱা নাই বাৰু এয়া কি কয় প্লেটফৰ্ম পোৱা নাই তাৰ পিছত এতিয়া যদি চৰ্চা কৰি থাকো ভৱিষ্যতত কিবা হলে ভাল লাগিব আৰু।
চেষ্টা কৰি থাকিলেই হ'ল আৰু একেদিনে উন্নতি নহয় নহয় লাহে লাহে হ'ব।
হয় ঠিক আছে আপুনি গান -চান শুনে'নে?
এ মই গান শুনো একদম বহুত গান শুনি মই বহুত ভাল পাওঁ। একদম সৰুৰেৰে পৰা ৰেডিঅ'ত গান শুনাই এই একদম যে এ সৰুতে যে এই চিত্ৰ আহাৰ কিবা এনেকা এনেুকোৱা যে কিছুমান আছিল যে
অহ- অহ
সেই দিনৰ পৰাই মানে মই ৰেডুৱাত- ৰেডুৱাত গান শুনাটো মোৰ মানে বিৰাট চখ আছিল।
বাহ হয় নেকি?
উম, এতিয়াও মই মানে কি হয় কেতিয়াবা আজৰি সময় পালে এতিয়াও মই এফ এম শুনা মোৰ চখটো আছেই আৰু সেইটো এটা বেলেগ মজা।
হয় -হয় ঠিক কৈছে।
ৰেডিঅ' শুনাতো এটা মজা বেলেগ কাৰণ ৰেডিঅ' শুনিয়েই ডাঙৰ হোৱা বুলি ক'লে মোক মানে মোৰ মানে বেয়া উম পইছা কথা নহব আৰু মানে একদম সেইটো শুনিয়ে ডাঙৰ হোৱা আমি কাৰণ আমি একদম সৰু থাকোতে আমাৰ ঘৰত টিভি এনেকুৱা বস্তু নাছিল দূৰদৰ্শনৰ ব্যৱস্থাটো সেনেকুৱা নাছিলে
নাছিল হয় -হয়।
পঞ্চম শ্ৰেণী নে ষষ্ঠ শ্ৰেণীমান পোৱাতহে আমাৰ ঘৰত এই দূৰদৰ্শনৰ কাৰণে টিভি আনা হৈছিল ঘৰত। এতিয়াতো দুটাই আছিল বাৰু মানে দুটাই আছিল। তাৰ আগতে আৰু ৰেডিঅ শুনি -শুনিয়ে আৰু ডাঙৰ হোৱা
আপোনালোকৰ প্ৰজন্মটোৱে বহুত খিনি দেখা পালে ন' মানে একদম আৰম্ভণিৰ পৰাই এতিয়া ইমান নতুন -নতুন বস্তু ওলাইছে
অ', বহুত পৰিৱৰ্তন আমি আমাৰ জন -জন্মৰ পৰা এতিয়া আমি বহুত- বহুত পৰিৱৰ্তন দেখা পাইছো।
হয়, আপোনালোকে সৰু থাক হেৰি গেছৰ ব্যৱহাৰ কৰিছিল নে খৰিত বনাইছিল ভাত?
অৱশে উম মই যেতিয়া সৰু আছিলো মই ইমান সৰু কথাটো মনত নাথাকে ন' কিন্তু মই যেতিয়া পোৰ এই চতুৰ্থ মান পাইছিলো আৰু তেতিয়া আমাৰ ঘৰত গেছ আছে তাৰে আগত টো ইমান মনত নাথাকে ন' কিহত কিহত মানে কিন্তু এইটো সঁচা কথা যে আমাৰ চৌকা এটা থাকেই য'ত ধৰি লোৱা মাছ এইবিলাক বনোৱা আজিকালি আৰু গাঁৱতো নায়েই ক'ব পাৰি আৰু
নাই তাকেতো আজিকালি আৰু বিজুলীৰ দ্বাৰাও ভাত বনাব পাৰি গেছৰ পিছত নতুন প্ৰযুক্তি আহিল।
অ', এতিয়া আমাৰ ঘৰত সেনেকুৱা গেছটো কেতিয়াবা যদি নাথাকে তেতিয়া আমিও এই বিজুলী গৰমৰ পৰা আৰম্ভ কৰি এ ভাতলৈকে এই নতুন ব্যৱস্থা যিটো হৈছে ইণ্ডাকচনৰ সেইটোত আমিও কৰা যায় কিন্তু কোনো নাই আগত নাছিল নহয় ইমান
উম, নাছিল-নাছিল তাকেতো ইমান খিনি আগবাঢ়িল ভাৰত খন ভাল লাগে আৰু তেনেকে। কে ভাবিলে ন'?
হয়- হয়-হয়, আগবাঢ়িছে -আগবাঢ়িছে বাৰু প্রযু শৃংখলা বহুত আগবাঢ়ছে কিন্তু এই স্বচ্ছতা
হয়-হয় ঠিক কৈছে। স্বচ্ছতাটো ফালে পিছ পৰি থাকিল এতিয়াও।
আছে লেতেৰা -পেতেৰা খিনি হয়- হয় উম।
সেইটো আমাৰ আমাৰ মানুহ মানুহৰে কৰ্তব্য জনসাধাৰণৰ।
হয়, হয় সকলোৱে অংশগ্ৰহণ এই চাফ চিকুণত দিশটো আহ।
আহ।
ভাল। অকলে এজনে সম্ভৱ নহলে সকলো লগ লাগি পেলাই। কৰিব লাগিব কাম কৰিব ভাবিব লাগিব তেতিয়াহে হ'ব।
অ আহ ঠিক কৈছে। তাকেহে আৰু এতিয়া চৰকাৰে নিজৰ কাম কৰি আছে। মানুহ স খিনিও নিজৰ কাম কৰিলে ভাল হ'ব আৰু।
হয়, হয়, হয় দিয়া।
অ।
বাকী এতিয়া তুমি কি কৰি আছা, পঢ়া শুনা?
বা এতিয়া মই হেৰি এই ডিগ্ৰীটো পাছ কৰিলো। এতিয়া এম এ কাৰণে পৰীক্ষা দিম এইবাৰ। ইউনিভাৰ্চিটিৰ। বিশ্ববিদ্যালয় অ এনট্ৰেন্ঞ্চ পৰীক্ষাতটো দিম, তাকে এতিয়া পৰীক্ষাতো বেছি দিন নাই আৰু পঢ়া শুনাও কৰি আছো লগে লগে।
পঢ়া শুনা লগতে সংগীতৰ চৰ্চাৰ লগতে ঊলৰ কামৰ লগ ঊলৰ কামো কৰা। তুমি বহুত উম খিনিয়ে তোমাৰ আহ হাতৰ বিদ্যা আছে কিন্তু।
তাকে কৰিব চেষ্টা কৰো আৰু একেলগে, হয়।
হয় হয় ঠিকে আছে, ভাল হওক মানুহে বহি থকাতকৈ কিবা কিবি কৰি থাকাই ভাল।
অ তাকে।
বাকী এতিয়া কি হয় কি কৰি, এতিয়া শুই আছে চাগে ন?
অ এতিয়া অকমান জিৰণি ল'ম আৰু তাৰপিছত গধূলি পঢ়িম।
এতিয়া অকণ ড্ৰেষ্ট ল'বা আৰু তাৰপিছত
অ হয় হয় জিৰণি লৈ কেনে গধূলি পঢ়া আৰম্ভ। কৰিম আৰু।
হয় হয় ঠিকে আছে বঢ়িয়া, ঠিক আছে।
দিয়ক আপুনিও অকমান জিৰণি লওক। আহ দিয়ক ৰাখিছো দিয়ক।